অ'। অ' শুনা পাইছনে এতিয়া?
হেল্ল'! হেল্ল'!
শুনা পাইছানে মোক? শুনি আছো। অ' এই অকমান নেটৱৰ্কটো বেয়া হৈ আছে নেকি? অ' পাই আছো পাইছো।
অ' সেইটো অ' আজি গোটেই দিনডাল বৰ ডিষ্টাব দি আছে। অ' অ'।
মানে কি হয় নহয়, তোমাৰ মাতটো মানে ঠিকেই আহি থাকে। মাজতে মানে একেবাৰে বহুত স্পীডত কোৱা নিচিনা লাগে।
অ'।
মই তেনেকুৱা শুনি থাকো মানে। প্ৰথমতে ঠিকে থাকে মাজতে একেবাৰে অ' শুনিছো শুনিছো শুনিছো এনেকুৱা টাইপৰ মানে খুব। খৰকে ক'লে যেনেকুৱা লাগে মানে নেটৱৰ্ক। টো কাৰণে হৈছে, হে হে হে। বাকী, ঘৰত ভাল আৰু সকলোৰে?
অ' ভালে আছে ভালে আছে।
উম উম, ভালে ভালে। এ তোমাৰ দাদা বাহিৰত আহ থাকে যে তেওঁ ঠিকে আছে
অ তাৰ এতিয়া বৰ্তমান ভালেই আৰু
চাকৰি ঠিকে থাকে চলি আছ
অ ঠিকে থাকে চলি আছে ঠিকে থাকে বি ট্ৰেন্সফাৰ হ'ব ক লাগে
উম
এই এতিয়া ইলেক্যনৰ বতৰ তাৰপিছতে হেৰি হৈ লওক তাৰ পৰা হ'ব নেকি চাগে আশা এটা আছে বাৰু বিহুত আহিছিলে সি
অ হওক দিয়া মানে তাই চুটি ল'ব পাৰে আৰু দীঘলীয়কৈ
অ পাৰে পাৰে
উম উম উম
টিক হব'
ঠিকে আছে মানে বহুত দিন নাথাকে ন চুটি বিলাক থাকি যায় চাগে ব বহুত দিনৰ মূৰত আহে থাকে ন নে
নহয় এতিয়া মাজতে সি সেই কিবাকিবি আকৌ এক্জামবোৰো দি থাকে যে এ তেতিয়া আহি থাকে কিবা বা অফিচৰ কামত কেতিয়াবা গুৱাহাটীলৈ আহিব লগা হয় এতিয়াও আহে এ তেনেকে আহি থাকিব লগা হয় বাৰু উম আহি থাকে দূৰ হলেও মানে তাৰ অহাটো হৈয়ে থাকে
ঠিকে আছে
এতিয়া খালি অলপ দিন নাহিব চাগৈ জুন মাহত আহিব চাগৈ আকৌ কিবা এক্জাম আছে তেনেকুৱাই
হওক হওক
জুন মানে এইটোতো মে' মাহ অহা
উম উম জুন হ'ল সি উম জুন পাবহি আৰু এ তাত যিহে আৰু দিন এনেকোৱাকে পাৰ হয় যায় ক'বই নোৱাৰো ন, ইমান সোনকালে নাযায় নাযায় যাইকে থাকো এই মাজলৈ সদায় এনেকুৱাই লাগে ইমান
উম একোৱে আচৰিত কিয় নহ আচল কথা সময়বোৰতো একেই আছে ন দিনটোত চৌবিশ ঘন্টাই এদিনত তাৰ মানে ব্যস্ততা, নহয় নহয়, ব্যস্ততাৰ কাৰণে মানে ব্যস্ততাৰ কাৰণে কেনি গৈছে মানে দিন গম পোৱা নযায় সেইটো সেইটোৱেইটো কথা
কৈছিলোঁ তোমাক এটাৰ কাৰণে হে তোমালোকৰ বাৰু দোকানত এই লেডিজ আছেনে বাৰু
ছাতিটো এতিয়া এইকেইদিন বৰ্তমান শেষ হৈছে এটা দুটাহে কিবা আছে মানে
অ মানে হে মহেন্দ্ৰ দত্তৰ নে বেলেগ কোনোবা? বেলেগ ব্ৰেণ্ডৰ?
ছিলে এতিয়া মহেন্দ্ৰ দত্ত নাই এনেই বেলেগ ডিজাইন হে চুটি চুটি যে
উম অ তাৰমানে সেই বাৰিষাটো গ'ল বাৰু ৰ'দো আহিছে নহয় এতিয়া বাৰিষা খা বও ক'ব নোৱাৰি যেতিয়া বৰষুণ দিয়ে বতৰৰ মহিমা
উ ন বাৰিষা আহিহে আছে
ইমানে থকা তাত আছে বাৰু কিন্তু সেই বহুত বছৰ হ'ল এ কিবা লেহুকা লেহুকা হৈয়ায় ন ঢিলোকা ঢিলোকা চাক
অ নহ দিন হলে সেয়া হয় স্প্ৰিংবিলাক হেৰি হৈ যায় লুজ হৈ যায় যে
অ মানে ছাতিটো মানে ল'লে এনেকুৱা লাগে ছাতিটো মানে বুঢ়া হ'ল আৰু কটমোট খোৱা এ তেনেকুৱা তেনেকুৱা হ'লেও যাই বহুত বছৰ যাই কাটি উম তাকে ভাবিছো বহুত দিন মানে এইটো মোৰ দেখি সেই দেখিয়েই আমনি লাগিছে কেতিয়ানো কিনিছিলো মনত নাই আৰু মানে সেই উ হেৰিও বেয়া নহয় খালি সেই ছালটো শুকাই যোৱা নিচিনা হয় হয় অহ ওপৰৰ সেই অ আছিলে ৰ'দ বৰ খন দুয়োটাই পায়তো
সেইটোৱে কথাটো
মই সেই ভাবিছিলো বোলো এটা কিনো এটা নহয় দুটাই কিনিম বুলি ভাবিছিলোঁ ছোৱালীজনীকো এটা দিওঁ মৌ এটা লম অ বোলো আছে যদি মানে তোমাকে সুধো আৰু বোলো ফটো কে মাৰি দিবা বা এপাকত যাম আৰু কোনোবা এটা দিনত মানে সেই এটা দুটা থাকিলে মন নাযা যায় চাবলে সৰহকে থাকিলে মানে বাচিবলে ভাল যে এ এইটো ল‌ওঁ নে সেইটো ল‌ওঁ এনেকুৱা কা হয় ন অধিক মাছত ছত বগলী কণা হুম্ হুম্ হুম্ সেইটো কথা তাতে সুধিছিলোঁ এতিয়া আৰু আছে আছে আছে আছে যাব আৰু এই অহা সপ্তাহলৈ যায় গৈ যাবগৈ তাই সেইকাৰ কাৰণে সেই তাই কাৰণে অকমান সেই লাডু চাডু বনালো এ পকা মিঠৈ নাৰিকল দি লাডু টো বনালে মানে তাই খুব ভাল পায় তাইৰ জোৱায়েও খাই ভাল পায় অ অ মানে খুব টান হ'লে বেয়া পায় ক কোমলকে বনাব লাগে তাইৰকাৰণে
ঘিউ দিলে কোমল হয় নেকি উম
মই মানে ঘিউ মানে মই সেই সানোতেহে দিওঁ এনে দি নিদিওঁ তাৰমানে এই লাডুটো যেতিয়া মঠিম মানে হা তত তেতিয়া অকণমান ঘি লৈ লওঁ এ মানে বেছিকে যদি ঘি দিওঁ বেছি দিন থাকি কিলে গোন্ধাই যায় ঘিউ নাৰিকলটো প্ৰতি কিবা এটা গোন্ধ উলায় তেল চিগু তি নিচিনা
উম উম উম
উমম সেইটো আকৌ সেই খাই ভালো নালাগে নহয় তাহঁতেও নাখায় তো সেই তাইক মানে মই যদি শুকানে বনাই দিওঁ কেতিয়াবা বাদাম অকণ ভাজি পেলাই গুৰি
উম্ বাদাম দিলে ভাল লাগে এই মই অৱশ্যে হেৰি মিঠৈ লাডু ভাল বাৰু মোৰ ফেভাৰেট নহয়ো বাৰু
উম তাইও তেনেকে এক একে নাখায় খায় কিন্তু মানে সেই ৰাতিপুৱা চাহৰ লগত খাই মানে বিস্কুটৰ সলনি সেই তেনেকে খাই ভাল পায় আৰু সেইকাৰণে বোলে কেইটামান বনাই খাওঁ বোলি বেছি নৱনাই তাই ক'লে বেছি নালাগে দহটা দিলেই হ'ব
ঘৰ পানীয়া বস্তুতো আৰু ন
কিন্তু দহটা হিচাপত বনাম বনাওঁতে বনাওঁতেহে পোন্ধৰ বিছটা হ'লগৈ আৰু বাকীকেইটা ঘৰত দেখাম আৰু তেনেকে হেই কৰিছোঁ তাৰপাছতে সেই ল'ৰাটোৰ কাৰণে উখোৱা চাউলৰ পিঠাগুড়ি সেই খুন্দাই আনিলোঁ।
অ' তাক উখোৱা চাউল খুৱাই ন?
অ' খোৱা চাউলৰ পিঠাগুড়িটো খুৱাইছিলে এ মানে সৰু মানে হেৰি পৰা খাব জলপান খোৱাৰ পৰা আৰু। এতিয়া সি নাখায় খাব মন নকৰে এইবিলাক বায়েকে কিবা কিবি খাই থকা দেখা পাইনা বিস্কুট হওক এ কণ ফ্লেকস খোৱা খব শুকানে শুকানে খায় তাকো লাগে সমানে।
কি উখোৱা চাউলৰ পিঠাগুৰি মানুহে কয় বোলে ভাল নেকি? শুনি আৰু একদম এইটো খুন্দিবলৈ কেনেকুৱ কষ্ট হয় ন?
নাই নাই মই ঘৰত নখ খুন্দু নহয় মেচিনাতহে হেৰিতহে লৈ যাওঁ মিললৈ কিনি আনি ভালকৈ ধুই পখালি লওঁ অ' অ' শুকাই লওঁ শুকাই পেলাই সেই মিললৈ লৈ যাওঁ তা এই, খুন্দি দিয়া দচ টকা লয়, এক কেজিত।
উম।
এক কেজিনো কি খুন্দিম দুই কেজিয়ে খুন্দিলো, খুন্দি পেলাই এতিয়া চি ইমানসোপা নিনো, সি নাখায় বনাই থাকিব লৈয়ো থৈ দিলে কোনে খাব?
উখোৱা চাউল আপুনি কি ঘৰত কৰে নে, কি? উখোৱা ধানটো?
ধানটো আগতে কৰিছিলোঁ, এই বহুত বচ হ'লে এতিয়া মানে সেই অ', মানে এলাৰ্জিও আছে যে ধান, চান হেয়ি ধূলিৰ পৰা মানে খুব এলাৰ্জি হয়, সেইটো কাৰণে মানে সেই এনেকুৱা সৰু সুৰা হ'লে এক কেজি, দুই কেজি কিনিয়ে আনো।
উম।
ভালটো।
কিনিলে আকৌ লোকেলটো পায় জানো নাপায়তো?
পাই, পাই কিছুমান দোকানে ৰাখে এ, মানে সুধিব লাগিব। মানে লোকেলটো হয়নে, নে এনেকে হেয়িটো লোকেলটো আছে কিছু কিছু, কিছু দোকানত মানে এই বনাই পেলাই কোনোবাই বিকি যে, গাঁৱতে। সেই তেনেকুৱা দোকানবিলাকত পাব। সেইটো মানে সেই চিনাকি দোকান এখন আছে। তেওঁ তাৰপাই আনোঁ, এক কেজি, দুই কেজি আনোঁ। আনি পেলাই সেই কেতিয়াবা পিঠাকৰা়ই গুড়ি খাওঁ যে কৰাইগুৰি খুন্দি থওঁ।
উম।
এই আৰু
খুন্দে মিক্সিতে খুন্দে আৰু
অ' কৰাই গুড়িটো মই মিক্সিতে খোন্দি পেলায় হেই এটা বটল ভৰাই থওঁ। অ' সেই কল সৈ
কেতিয়াবা অ' কেতিয়াবা কাঠ চিত খাই ভাল লাগে, সদায় খাবলৈ ভাল নালাগে বাৰু মাজে মধ্যমে অ' ক'লে গাখীৰ খানিলে।
অ' এই ৰাতিপুৱা কেতিয়াবা কেতিয়াবা ৰুটি বনাই থাকিব মন নযায় নহয়। সদায়, সদায় সেই তেনেকে কেতিয়াবা পিঠাগুৰি আজি পিঠাগুৰিকে খোৱালো। তাইকো খোৱালো ময়ো খালোঁ কল আছিলে কলে পিঠাগুৰিয়ে হা আনে আ তাৰ পিছতে অ তাৰপিছতে ৰুটি খাওঁ মাজতে। আগতে অ'টছ খাওঁ। অটছ খোৱানে?
অটছ মই বেয়া পাওঁ খাবলে। মই নাই নাই দালিয়াটো ভাল পাওঁ কিন্তু উ'টছ টো বেয়া পাওঁ। সেই কে হেৰি হৈ যায় যে। কৰ্ণফ্লেক্সটো ভাল পাওঁ মই খাই।
উম। উ'টছটো কিন্তু পগালে মানে বেয়া পোৱা ন এ পায়সৰ নিচিনাকে পগালে?
উম বেয়া মই।
এ তুমি হেৰি কৰি খাব পাৰা নহয় উ'টছটো আৰগতে পকাই খাব পায়া জিববিলাকে মানে এনেকে পগাই খাই বেয়া পাই বস্তুটো তুমি ধৰা বাতি এটাত ল'লা নহ অলপমান তাতে তুমি নহয় দৈ দিবা। দৈ, মিঠৈ অ' দৈ মিঠৈ। দৈ দি পেলাই তেনেকে এই লাগ
আমাৰ ভিনদেও এজন আছে মানে চুগাৰ আছে যে দৈ দি পেলাই তেনেকে খুব খাই বস্তুত দৈ ঢালি পেলাই খুব খায়।
খায়, খায় তেনেকেও খাব পাওঁ আমি তেনেকে কে
উম, মই কিয় নাজানো ওটচ্‌টোৰ স্বাদটো ভাল নাপাওঁ কিন তু ডালিয়াটো খাই ভাল পাওঁ। আকৌ এই কৰ্ণফ্লেস্কটো ভাল পাওঁ। সেইকেইটা বস্তুয়ে হয় কাষ্টাৰ্ড
ছোৱালীজনীয়ে ওটচ্‌ খাই, ছোৱালীজনীয়ে ওটচ্‌ খাই ভাল পায় যে। এ মানে ভাল পায় নে তেনেক খুব ভাল নহয় আৰু। মানে খাব আৰু মানে এনেকুৱা এটা বেয়াও নাপায়। সেই তেনেকে সেই কেতিয়াবা বনাই দিওঁ পায়স। সৰ নিচিনাকে তাতে কাজু চাজু দি দিওঁ তেওঁ কিছমিছ চিছমি দি দিওঁ যে, সে তেনেকে খাব কেতিয়াবা সদায় নিজেই বনাব, আপেল চাপেল থাকিলে সেয়া ফেন কলে নেসেইয়ে কাটিব। একেবাৰে ধুনীয়াকে জুতি লগাই বনাব মোকো দিব।
মই সেই ডালিয়াৰ পায়সটো খাই ভাল পাওঁ।
অ।
দালিয়া এই মোতাটো নহয় যিটো ৰুচিটো যে ৰুচী দালিয়ে তোমাক খাই বহুত ভাল পাওঁ পায়স।
অ নাখাই চাগু তাগু নাখ খায় তাইয়ো নাখায় মইয়ো অকলে অকলেনো কি খাম আও সেইকাৰণে তেনেক
দৈ নহয় দৈ নহয় এৱা গাখীৰ যে এৱাৰ গাখীৰ মালভোককল আৰু চাবোক খাই বহুত
কিছুমানে খায় তাই নাখায় চাগু তাকু খুব বেয়া বোলে বোলে কিনো দিছে বিজল বিজল
এ ধৰি দিব পাম কিন্ত
অঁ অঁ
ত আকৌ চেনি মিঠৈ ও বেয়া পাওঁ মই কল হ'লে ভাল ল হ'ব নে
অঁ কলটো বহুতে খাই আকৌ পিঠাগুৰিত অকমান ভাজি ল'লে পিঠাগুড়ি টো সেইটোতো সেই মানে হেৰি কৰি ভাল লাগে ন ভোক বনাই পেলাই খাই পেলাই এ কলৰ কল মিঠৈ আকৌ তোমাৰ হেৰি সেই মৌ অকমান দিব লাগে ঘি অকমান দিব লাগে সেইটো ভোগৰ নিচিনা হৈ নাযায় জানো হয় সেই তেনেকৈ খাই পেলাই সিহঁতে খাই আৰু ভোক বনাই পেলাই আঁ হ এনেই আৰু
আৰু হেৰিটো তেনেকে কৰে ন উ ঘোল গোপাল ভোগ তেনেকৈ যে বনায়
অঁ বনাই বনাই বনাই বনাই অঁ সেই সেইটো পূজাৰটোতো বেলেগে হয় সোৱাদতটো এইটোও এনেই নৰ্মেল ঘাট খাই বেয়া নালাগে কেতিয়াবা তেনেকৈ হে আৰু খোৱা খাদ্যবিলাক চলি আছে
এয়া মানুহৰ জিভাখন আৰু ন
বাৰু ঠিক আছে দিয়া ন মই পিছত আকৌ ফোন কৰিম দিয়া অঁ